শুনা পাইছানে বাৰু মাততো মোৰ?
অ পাইছো কোৱা?
কি খবৰ তোমাৰ?
এ আছো তোমাৰ এনে চলি আছো ৰ ৰবা।
অ খ'ৰ পাতি ভাল দে।
অৰ বাতি ঠিকে চলি আছে।
ঠিক আছে মোৰো ঠিকে আছে দিয়া। এতিয়া কি কৰ'ৰবাত ফুৰিবলৈ জৈয় যোৱাৰ পৰিকল্পনা চলী আছে নেকি তোমাৰ?
মানে তোমাৰ তুমি গমেই পাইছা চাগেইনা মই মেছেজ দিছিলো চাগে তোমাৰ হোৱাটছাপত।
অ তুমি জিছিলা অ চাইছিলো মই, এ কৰ'বাত গ'লে তুমি আমাৰ ভাইৰতৰ বাহিৰে বোলে ক'ৰবাত ফুৰিবলৈ যাবা বোলে তুমি?
নহয় টোতো অলপ দেৰি আছে এনেই সেইখিন মই তোমাৰ সেয়াত গৈছিলো তোমাৰ টানত গৈছিলো তোমাৰ ভাৰতত বাহিৰতে কিন্তু ভূটান গ জাই আহিলো।
আত্চ্ছা।
উম সেতমত ভুটানৰ এটা ফেষ্টিভেল চলি আছে চালে হ'ল। বৰ ধুনীয়া পৰিৱেশ তাতে তোমাৰ অ তাত তোমাৰ প্ৰদূষণ কম আছে তোমাৰ, তেলৰ দামো কম, এনে যাই ভাল লাগিল আৰু মানুহবোৰো বৰ ভাল তাৰে একদম ভাল ব্যৱহাৰ তোমাৰ নিম্নতা একদম।
সেইকাৰণে মানে পৰিৱেশটো মানে বতাবৰণটো বহুত ভালেই আৰু ন? সংস্কৃতিতটো ভালেই তেহেঁতৰ।
উম ভূটানৰ তোমাৰ গলৱেছ তোমাৰ সেই এক বছৰ মান হ'ল হা নেপালত গৈছিলোঁ। নেপালতো তোমাৰ কম জাগা জাগা বৰ ধুনীয়া দিয়াত। তোমাৰ তে পাহাৰৰ জগা পাহাৰীয়া জোগা একদম তোমাৰ তাতে মানুহ বোৰো ইমান ধুনীয়া ধুনীয়া মানুহ তোমাৰ ততে পৰিশ ইমান টা হাল্লা- উল্লা নাই ইয়াতে চহৰৰ দৰে
অ মনত বেলেগ ভ্ৰঙৰ মৰাটোৱে আমাৰ ওচৰৰ পাজৰে দেশবোৰ ভ্ৰমণ কৰিছে আৰু।
উম এ ভাবি আছো তোমাই সেয়াত যায়ঙৰ শ্ৰীলংকাত যাম বুলি ভাবি আছো চাও কি হয়।
ক'ত যাবা?
শ্ৰীলংকা।
শ্ৰীলংকা আমাৰ অসম ভাৰতৰ ওচৰতে কিন্তু যাব পাৰা তুমি।
তছত তুমি কি কৰিবা তুমি কি ভাবিছা যাবা নে নাই ক'ৰবাত বাহিৰত।
মই যাম কিন্তু এতিয়া ভাৰতৰ বাহিৰত যাম বুলি বিশেষ এটা পৰিকল্পনা কৰা নাই। কাৰণ মই আগতে ভাৰতৰ ভিতৰতে ঘূৰি লওঁ কাৰণ ভাৰতৰ ভিতৰ মই আগতে ঘূৰা নাই। ত চই এতিয়া ভাৰতৰ ভিতৰতে ঘূৰিম বুলি ভাবি আছো।
কিবা এটা লিষ্ট চিষ্ট বনাইছা না নাই?
অ পৰিকল্পনা কৰিছো অ কৰিছো পৰিকল্পনা মই তেখেত নোকোৱাকে। কেনেকুৱাকে তোমাৰ ধৰা মই দিল্লী লৈ যাম বুলি ভাবি আছো তাৰে পিছত মুম্বাই তাৰে পিছত তোমাৰ হেৰিত, আমাৰ কলকাতা তাৰে পিছত তোমাৰ শিৱসাগৰ হ'ল আমাৰ অসমৰ তেনেকুৱাকে যাম বুলি ভাবি আছোঁ।
যাবা মোৰ লগত যাবা নেকি গৱাত যাম বুলি ভাবিছো একমাহ মান পিছত।
গৱাত ন ন যাব পাৰি মই তেতিয়া তাতেও যোৱা নাই।
ত তাৰে তোমাৰ বৰ এতিয়া গৰমৰ দিন চলি আছে বৰ ধুনীয়া লাগিব তোমাৰ সাগৰ পাৰত।
অ ঠিকেই কৈছা দিয়া চোন, যাম গলে জনাম দিয়া তোমাক। এনে তাতে কিমান কি পৰিব তুমি জানা নেকি পইচা পইচাৰ কথা কেনে লাগি কি কৰিলে ভাল হ'ব।
তুমি আও কিহত তেদি আমি টেইনত ট্ৰেইনত যাও যদি তোমাৰ বেছি নালাগে দুই তিনি পাঁচ হাজাৰ মান লাগিব টিকেট ইকনমিকেলি টিকেটত
আচ্ছা
তাৰপাছত তোমাৰ তাতে ধাকা লোৱা খৰচাত দশ হাজাৰ মান ত কেইদিন দহ, দুই দিন, পাঁচ চাৰে দুই তিনি দিন থাকি আৰু আহা যোৱা খৰচা মিলায় বিশ মান যাব আৰু বিশ পঁচিশ মান যাব আৰু ধৰি লোৱা
উম
যদি ট্ৰেনত যাও ইয়াতকে আৰু কমতে হ'ব
গম পালোঁ গম পালোঁ ঠিকেইে আছে যাব পাৰি তেন্তে পইচা চইচা ইমান হেৰি নাই
অ ধৰি লোৱা তিছ হাজাৰ এটা
অ তুমি কি যাতে কি নতুন মানুহৰ লগত লগ হবলৈ ভাল পোৱা নেকি? যষ্ট ফুৰিবলৈ হৈ যোৱা
নহয় মানে ফুৰিবলে যাওঁ আমি আৰু নতুন মানুহৰ ত চিনাকি হৈয়ে থাকে ক'বাত গ'লে। নতুন নতুন মানুহ লগ পোৱা যায় নতুন অনুভৱ হয় তোমাৰ বেলেগ বেলেগ জেগাত চোৱা পাল চাব পৰা যে বেলেগ পৰিৱেশ দেখা ভাল লোৱা তুমি বেলেগ ধৰ সংস্কৃতিবোৰ দেখা পোৱা মানে এটা মনৰ এটা বেলেগ ধৰণৰ শান্তি আৰু বা আনন্দিত হয় যে মানুহ বেলেগ কিমান বেলেগ হ'ব পাৰে। ইমান দূৰ সিমান ধৰণৰ বেলেগ বেলেগ মানুহ হ'ব পাৰে সমান ধৰণৰ ভাষা বেলেগ হ'ব পাৰে। আৰু ধৰা আৰু ইহঁতৰ একে মানুহ কিন্তু ভাষা বেলেগ ৰং বেলেগ কালাৰ বেলেগ কিন্তু তোমাৰ কি আছে মানুহৰ ভাৱনা স্মৃতি আৰু কথাবোৰ সবা এক সবতে একে লাগে ঘূৰি - ঘূৰি গম পাইছো নহয়।
ইয় হয়। কাৰণ মই গৈছিলো তো নেপাল আৰু ভূটানলৈ গৈছিলো ত এজন গৈছিলোত চাইছিল তেনেকুৱাকে একেই লাগে প্ৰায় ভাৱনাটো
হয়
এৰি মই আৰু ভাবি আছিলো তোমাৰ ৰবাই তাৰলৈকে যাম এই চাইনালৈকে যাম আমাৰ চাইনাত বুলি কিবা আধুনিকতা হৈ আছে বুলি আমাৰ ভাৰতকৈ বেছি ত মই ভাবিলো ত আধুনিকতা কিমান আধুনিক ভাবে তেখেতৰ মানে বৃক্ষ শিক্ষ হৈছে এইবোৰ চাবলৈ যাম বুলি ভাবি আ ছো মই চীনলৈ তুমি যাবা নেকি?
তুমি এনে কিহত - কিহত যাম বুলি ভাবিছা বা কেনেকে যাম কি কৰিবা কোৱাচোন অলপ।
মই ভাবিছো মই অকণ প্লেনত যাম বুলি কাৰণ ট্ৰেইনৰ সুবিধাটো তেনেকুৱাকে নাই ন। ত প্লেনত যাম বুলি ভাবি আছিলো ট্ৰনত গৈ কি যাতে মোটামুটি তোমাৰ যাব তোমাৰ ধৰা। অ, থাৰ্টি ফাইভ টু ফৰ যাব ঠিক আছে তাতে। চৰ্দি লাগিছে ৰবাবৰ ফৰ্তিত যাব তাৰপিছত তোমাৰ তাতে এটা ৰুম ৰেন্ট কৰিব লাগিব ৰুম ভাড়া কৰি কিনোতো তোমাৰ ধাৰো যাব মোটামুটি ধৰা বিছ তাৰ পিছত বিছৰ পৰা তোমাৰ আকৌ ফুৰি ফুুৰোতে যাব তোমাৰ মোটামুটি ফৰ্তি তোমাৰ ধৰি ল। দুয়ৰ পৰা তিনি লাখ টকা যাব আৰু বেছি যাব পাৰে।
কাৰণ তু আম গলেইতো কথাৰে আমি আধুনিকতাটো দেখিবলে পাৰিম ন কেনেকা কি আধুনিকতাতে চলি আছে বুজবি তো তেনেকে আমি ঢালি ল'ব পাৰিম আমাৰ নিজকে চাম বুলি ভাবি আছিলো মই যাম বুলি তুমি যাবা নেকি?
তোমাৰ কথাটো শুনি কিনে যাব মন গ'ল এতিয়া মোৰ। যাম দিয়া, যাম দিয়া তোমাৰ লগতে যাম একেলগে।
হয় ঠিক আছে জনাবাচোন কেতিয়া যোৱা।
হ'ব। আৰু পিছে তোমাৰ এয়া কি হ'ল তোমাৰ ভাল ন মা দেউতাহতৰ ভাল?
হম?
মা দেউতাহঁতৰ অৰ
অ, ভালে দিয়া। তোমালোকৰ কোৱা?
মোৰো ঠিকে চলি আছে।
তো ভাত চত খোৱা হ'ল নে?
ভাত চাত ত খোৱা নাই ৰবা বনাবহে অলপ।
আ
এনে কি আজি তোমাৰ ঘৰটো কি বনাইছে?
এন সেইটো বনাব বুলি বাও কৈ আছিলে মোক। দালি তাৰে পিছত তোমাৰ বেঙেনাৰ এবিধ তৰকাৰী বনাব সেইবোৰ আৰু আঞ্জা বনাব।
আচ্ছা তে ঠিকেই আছে তে
আৰু ঘৰ কিবা হাল্লা চিল্লা হৈয়ে থাকে, হাল্লা চিল্লা শুনা পাইছে চাগে থাকে ন।
অলপ অলপ।
অ, এনেকে হৈয়ে থাকে আমাৰ ঘৰত।
পিছত তোমাৰ এতিয়া চাকৰি কেনে চলি আছে।
চাকৰি কৰি ভালেই চলিছে চাকৰিটো হেৰিতে কৰি আছোঁ ন। তোমাৰ কম্পানী এটা দি বুলিক তেলি চেলি সেইবোৰ চি চি শিকাব লাগে। তেলি চেলি শিকি শিকিছো ভালে দৰে শিকিছো আৰু ডেইলি কৰিবলৈ পাৰা নাই।
মই দেল্লিতো নোৱাৰো মই মাৰ্কেটিঙত কাম কৰো ন মানুহজন সেইকাৰণে মইবোৰ নাচাও তানে।
মানে শিকি লয় ভাল ভাল হয় কিন্তু। বহুত সহজ হয় বস্তুতটো ইমান টানো নহয়। কৰিলে ভালে হয়। আৰু তুমি আমেৰিকা যাবা নেকি বাৰু মই আমেৰিকালৈ যাম বুলি ভাবিছো পাঁচবছৰ মান পিছত তুমি যাবা নেকি?
আমেৰিকাত তোমাৰ এমেৰিকাত তোমাৰ যাব পৰা যায় মোক এমেৰিকাতকৈ ভাল মোক ইউৰোপত যাওঁ মন আছে ইউৰোপত তোমাৰ ফ্ৰেন্স যত তোমাৰ অহ, জাৰ্মানী। এ ছত তোমাৰ এইবোৰ চাইড যাওঁ মন আছে প্ৰথমে।
আচ্ছা তাতে গলে কি কি চাম বুলি ভাবিছে কিবা ভাবিছা নেকি?
তুমি ফ্ৰেনছি কলে তোমাৰ আইফিল্ টাৱাৰ তোমাৰ ফেনছ আৰু বহুত বেয়া আছে কিছুমান কুলনি জেগাবোৰ। মেইনলি কথা নাই আইফাৰ লেয়ালত চাম মেজত তোমাৰ পেৰিচত তোমাৰ ঘূৰিম।
আত্চ্ছা।
তাৰে ওচৰতে তোমাৰ কিছুমান চিটি আছে, তাৰে ইতিহাসিক জাগাবোৰ আছে তাতে চাম। তোমাৰ জাৰ্মানী যাম। জাৰ্মানী গলে তোমাৰ তাতে ও ৱাৰ্ল্ড ৱাৰ্ল্ড ৱাডটোৰ চৰি বিশ্বযুদ্ধৰ তোমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বহুত জোগাত মানে স্মৃতিবোৰ আছে তোমাৰ তাতে। জোগাবোৰ সেইবোৰ চাম সেইবোৰ চাই কেনে তোমাৰ ভাবিছো ইয়াত যাম পৰ্তগলত যাম, পৰ্তগলতো যাব পাৰি। আৰু ই যেনেকে আৰু কেইটামান দেশ আছে আয়াৰলেণ্ড তোমাৰ গ্ৰীণলেণ্ড সেইবোৰ ইংলেণ্ড যাওঁ মন যায় মই তোমাৰ এনে কি আমেৰিকাতে যাব অকল
অ আমেৰিকা যোৱাৰ মন আছে কাৰণ আমেৰিকা মই চাইছোঁ আৰু আমাৰ অসমত নহয় আমাৰ ভাৰততো নহয় আমাৰ বিশ্বত মানে প্ৰথম দেশ বুলি ক'ব পাৰ আৰু অৰ্থনৈতিত। আৰু বিকশিত দেশ হিচাপে প্ৰথম স্হানত আছে বুলি কব পাৰ ত সেইকাৰণে চ মন আছে ম তেনেকুৱাকে কি হয় তে কৰে যে তেখেতৰ মানে এই ডলাৰৰ চিষ্টেমটো চব দেশতে মানি চলে আৰু এইবোৰ কি দমদমাই আহক কি আছে, তেখেতৰ পাৱাৰ টো কি আছে এইবোৰ হ কি চাবলৈ মন আছে মোৰ তেখেতৰ অ চেইটো চালে মই শিকিবলৈ পাৰিম বহুত বস্তু আৰু মই ভাবি আছোঁ, মই এবাৰ যা তাতে যাওঁ তাতে থাকি যাম আৰু অসমলে এতিয়া বৰ্তমান ঘুৰি নাহো। তাতে থাকি মোটামুটি বুঢ়া কালতে আহিম
এদিন ভালে থাকিম আৰু সেইটোৱেই কলো।
ৰাইত তুমি টাইপ ভিজা লৈ যাব লাগিব কেইদিনমানৰ কাৰণে, টুৰিষ্ট বিৰোধ দহদিন পাঁচ দিন লাগে। এটা সময়লে থাকে তেতিয়া লৈকে যাব লাগিব কাম কৰিবলে।
যাতে যদি বিয়া বাৰু কৰি লওঁ হৈয়ে যাব ন
ইমান সহজ সহজ নহয় ইমান দিতেল চোৱা কৰিব পাৰা আকৌ বেয়া কথা নহয়
এইটোৱেই ভাবি আছিলোঁ ৰবা তুমি যদি যোৱা কবাচোন মোক
হ'ব মানে একেলগে যাম দিয়া তোমাৰ তাতে চিনাকি আছে কেইটামান লগৰ মানুহ তাতে থাকে এতেকলে ঘাত ল ক অ সেতে কাম কৰে এতিয়া। কম দিয়া মই ইহঁতক সুধি কেনে কি প্ৰচেছটো কি থাকে তোমাৰ এয়া অফিচেল হওক টুৰিষ্ট ভিজা ল'বৰ কাৰণে আৰু কি কাম কৰিব কি -কি কৰিব লাগিব আমি ঘূৰি যাবৰ কাৰণে। সেইবোৰ তোমাক ভালকে জানি কেনে তোমাক জনাম দিয়া।
এ ঠিকে আছে তোমাৰ কথা ভালে লাগে যে বহুত বাহিৰৰ বস্তু জানিব পাৰিলোঁ ইয়াৰে বস্তু জানিব পাৰিলো দিয়া।
উম, হ'ব দিয়া -দিয়া।